হেল্ল'।
অ কি কৰি আছা?
এনেই, মই অলপ খোজকাঢ়ি আছো বাহিৰত।
অ হয় নি। মই এই তোমাৰ অনলাইনত এনে চাই আছিলো জাগাবোৰ, এই কৰবাত ফুৰিব যাওঁ বুলি ভাবি আছো উ উ এনেই তুমি কব পাৰিবানে ভাল জাগাত? তোমাৰ এই গুৱাহাটীতে ভাল জেগা ফুৰিবলৈ, আছেনে ভাল জেগা?
অ, গুৱাহাটীত আছে দেখোন বহুত ধুনীয়া ধুনীয়া পাৰ্ক, তোমাৰ নেহেৰু ষ্টেডিয়াম। মানে পোৱা সেইবোৰ মানে ষ্টেডিয়াম নেহেৰু পাৰ্ক- ষ্টেডিয়াম বুলি মুখৰ পৰা ওলালে নেহৰু পাৰ্ক যাব পাৰিবা তাতে ভাল আছে। তাৰপিছত তোমাৰ- বিভিন্ন ধৰণৰ জেগাবোৰ আছে তাতে এক্সপ্ল'- এক্সপ্ল'ৰ কৰিব পাৰিবা। এনেই তুমি ৰিজৰ্টৰ- এই চু অ চুন্দৰপুৰ পানে যাবা তুমি ৰিজৰ্ট ধুনীয়া ধুনীয়া ৰিজৰ্টবোৰ আছে।
চন্দ্ৰপুৰ ফালে তোমাৰ সেফালে অ, হয় নেকি? অ, সেইফালেতো মই কেতিয়াও যোৱা নাই মানে। সেইফালে কি আছে তোমাৰ সেইফালে পাৰ্ক আছে নেকি?
পাৰ্ক নহয় তোমাৰ আ ৰিজৰ্ট আছে। তাৰপিছত এটা অহ ঠাকুৰকুচি এটা- তাতে মানে ঠাকুৰকুছি তাতে তোমাৰ এটা নতুনকে মানে আ ৰেষ্ট- টো মানে, এটা ঘূৰা জেগা আছে ভাল ঘূৰা জেগা তাতে মানে-
ঠিকে আছে
তাতে মানে তুমি যাইকে ঘুৰি, ফুৰিকে আহিব পাৰিবা ধুনীয়াকে। বৰ ভাল জেগা, তুমি এনে ক'ত থাকা?
মইতো তোমাৰ এ, মইতো তোমাৰ লখৰাল ফালেই থাকো নহ এ বশিষ্টৰ ফালে, তোমাৰ সেইফালেদি তোমাৰ মই পিলিং কটা গৈ পাইছো। তোমাৰ পিলিং কটা আৰু তোমাৰ এই গড়ভংগা যে, সেইফালে গৈছিলো এবাৰ।
উম।
সেইফালে গলোৱে মই সেইফালে তোমাৰ যাওঁ গ'লে তোমাৰ লখৰাৰ ফালে যাওঁ কেতিয়াবা ৰানীত যাওঁ। ৰাণীৰ ফালে যাওঁ ফুৰিবলৈ। সেইফালে ভাল লাগে তোমাৰ মানে কুকুৰ আছে নেকি ঘৰৰ?
অ, আমাৰ ঘৰত কুকুৰ আছে, কুকুৰ মানে- আমি কুকুৰ পোহাত ভাল পাও ন সেইকাৰণে- কুকুৰ পোৱা যায় আৰু তুমি পোৱা নে
অ কুকুৰটো বহুত ভাল পাওঁ আৰু মই মোৰ ভাল আৰু এ কি কয় মানে পেট চবে ৰাখে যে সেইটো আৰু
পালনৰ ভিতৰত তোমাক কুকুৰটো বেছি ভাল
উম উম কুকুৰটো বেছি ভাল লাগে মোক
অ মোৰতো তোমাৰ উ মেকুৰী বিৰাট ভাল লাগে
হয় নেকি অ মইতো সেই কুকুৰে ভাল পাওঁ অ অ ছাগলীও ভাল লাগে তোমাৰ মে মেকুৰীও ভাল লাগে কিন্তু মই কুকুৰ বেছি ভাল পাওঁ আৰু কু কুকুৰৰ বহুত মানে মানে সেনেকোৱা বহুত ভাল থাকে ন উম গুণবোৰ আছে আৰু ভালো থাকে
হয় কুকুৰৰ বহুত গুণ, যেনেকোৱা মেকুৰী মেকুৰী ভাতো থাকে ফাৰ্ষ্ট থাকে। কিন্তু কুকুৰৰ বেছি গুণ। তুমি ঠিকেই কলা।
এ
কুকুৰ পুহিলে মানে ভালেই হয় বাৰু। মানে কুকুৰে কেতিয়াও নিজৰ মালিকক পাহৰি নাযায় বোলে লৰেল থাকে ন। মানে মালিক টো কেতিয়াও পাহৰি নাযায়। আৰু মেকুৰীটো য'ত খাব পাই মানে সিহঁতে মানে মালিক বুলি ভাবি লয়।
উম, উম হয় ঠিকে কলা তোমাৰ এই মাজতে আমাৰ আহিছিলে মেকুৰী দুটা আহিছিলে পূহিছিলো ঘৰতে। তেতিয়া মানে কি হ'ল তোমাৰ যেতিয়ালৈ মই খাবলৈ দিছো কিবা কিবি খাইছে আৰু তেতিয়া মানে কি হ'ল আকৌ, এই বেলেগ বেলেগ ঘৰত ঘূৰি ঘুৰি থাকে, ঘূৰি থাকে ঘূৰি কিনে আহে আকৌ খাবলৈ। তাৰপিছত আৰু মানে দিনতো নাথাকে। ঘৰত তোমাৰ যেতিয়া খাবলৈ যেতিয়া ভোক লাগে তেতিয়াই আহে সেনেকুৱা হয় আৰু। মেকুৰী বিলাক এনেকুৱা থাকে।
অ আমাৰ মানে আমাৰ ঘৰত এটা মেকুৰী আছে। মেকুৰীত তোমাৰ অ খাব কাৰণে আহে।
অঁ,
খাই লৈ আহি যায় আৰু ঘৰত গুচি যায় আৰু তাৰ মানে নিগৰি, চিগৰি, দি মাৰা ধান্দা নাথাকে, খাবৰ কাৰণে আহে যেতিয়ালৈকে খাব গাখীৰ নিদো তেতিয়ালৈকে মানে চিঞৰি থাকে মেও মেওকে।
অ, আমিও সেনেকুৱাই মানে সেইকাৰণে মানে পা পুহিছিলো আৰু নেগুণী খাব বুলি পুহিছিলো কিন্তু নিগনিয়ে খাই খাই খোৱাই নাই আৰু। তোমাৰ এই কিবা কিবি মাংস খায়, তোমাৰ মাছ খায়, সেইবোৰ খায়।
অ মাছ খাই, মাংস খাই, হয় তুমি ঠিকে ক'লা। আৰু মেকুৰীটো মানে ভাল বস্তুয়ে বিচাৰে, তোমাৰ এনে দালি ভাত দিবা নাখায়।
অ নাখায় দালি ভাত। শুঙি কিনে তোমাৰ এনে পুজাই যেনেকা তোমাৰ কুকুৰকো তুমি দালি, ভাত, টো দিবা ন শুকান ভাতো দিবা ন সেইটোও খাই ল'ব।
ভালকে তুমি মৰম কৰি দিবা শুকান ভাতটো অলপ পানী দিয়ে মুচি দিবা সি খাব। কিন্তু তোমাৰ মে মেকুৰী তোমাৰ সেইটো দিয়া ভালকে কিবা এটা দিয়া সেইখন মানে ন নাখাবলৈ বিচ নিবিচাৰে।
পহু ভাল পাওঁ, শহা পহু মানে তোমাৰ, আমাৰ ঘৰৰ ওচৰতে আছে এজনী আন্টিৰ ঘৰত। সেই শহা পহুটো বহুত ভাল পাওঁ মই। তুমি ভাল পোৱা নে শহা পহু? উম,
শহা পহুটো মই পোহা নাই। কিন্তু মই শহা পহুটো লগত লাৰি চাৰি পাইছোঁ মানে। মানে মৰম কৰি পাইছো শহা পহু। উম দেখাত ধুনীয়া লাগে আৰু শহা পহুটো
ধুনীয়া লাগে, মৰম লগা থাকে যে। ভাল লাগে কিন্তু শহা পহু।
ধুনীয়া লাগে। শহা পহুটো বেছিভাগ বগাই থাকে নেকি।
উম, উম বগাই থাকে তোমাৰ।
অঁ,
সেই গণেশগুৰিৰ ফালে এটা আছে তাতে দোকানত বেচে আৰু এ পিঞ্জৰাত। থৈ দিয়ে সেইটো চাইজ মানে কেতিয়াবা মই কলেজৰ ফালে গ'লে আৰু চাই থাকো আৰু লাৰি থাকোতো ভাল লাগে আৰু। ইমান মানে মৰম লগা আছে ভাল লাগে শাহা পহু।
উম।
কিছু মানে তোমাৰ নিগনিও পোহে ন' এই বাহিৰা দেশত নিগনি পোহে চোন ডাঙৰ-ডাঙৰ নিগনি থাকে তোমাৰ। শহাপহুৰ নিচিনাই থাকে নিগনিয় আৰু কিছুমানে তোমাৰ চৰাইও পোহে।
হয় নেকি? চৰাইও পোহে। কিন্তু মই ভাল নাপাওঁ, চৰাই পোহাটো বেছি ভাল নাপাওঁ। তুমি ভাল পোৱাানে?
উম', উম'। মইয়ো ভাল নাপাওঁ সিমান উম, হয়। এ এনেকুৱা থো পিঞ্জৰতটো ৰখাতটো ভাল নহয় ন' তোমাৰ। এনেই আৰু ঘৰত আহিলে ভাল লাগে, কেতিয়াবা আহে আমাৰ ঘৰত ফুলৰ গছত। মানে সেই বহে যে, কেতিয়াবা ফুল-চুল এ কৰ-কৰি ওলাই আহে ৰসটো হেৰি কৰে যে। তেতিয়া মানে এনেই কেতিয়াবা মানে আহি যায় কেতিয়াবা এনেই মাতিলেও মানে সেনেকুৱা হয় ন' কেতিয়াবা মানে বুজি পায় তোমাৰ চৰাই কেতিয়াবা আহি থাকে আমি চাউল দিওঁ কেতিয়াবা। এ মানে হাততো আহি কিনে খাই দিয়ে এনেকুৱা আছে আৰু বহুত ভাল লাগে।
উম', উম' সেইটো ঠিকেই ক'লা হাততে আহি খাই দিয়ে। আৰু চৰাই মানে, চৰাই ভাল লাগে কিন্তু তোমাৰ
মৰম কৰিব সিমানে মানে সি মানে এনেকুৱা মানে বিশ্বাসটো ৰাখে।
তোমাৰ বিশ্বাস ৰাখে আৰু তোমাৰ কাষতো আহিয়ে মানে কেতিয়াও সেনেকুৱা নকৰে। তুমি-তুমি চৰাই চৰাই ধৰা মুৰ্গী ভাবা ন' মুৰ্গী তুমি সদায় মৰম কৰা ৰাতিপুৱাই-ৰাতিপুৱাই চাউল-টাউল দিয়া। তোমাৰ হাততে আহি খ-খাব-খায় কিন্তু উম। তুমি মৰম নকৰা অলপ মানে ইহঁতে খেদা। সেনেকুৱা মানে নাহে আৰ অহ, মা অহ, আমাৰ মানে হৈছে অহ, দেউতাই মুৰ্গী পোহে ঢেৰ মুৰ্গী পোহে। মানে আমি মাতো, আমাৰ হাতত খাবলে নাহে, দেউতাৰ হাততে আহি খায়হি গুচি যায়।
অহ, মানে যোনে মৰম কৰে সিহঁতে বুজি পাই ন' তোমাৰ, তোমাৰ এনেকুৱা বস্তুৱে বুজি পায় আৰু। আমি ভাবোঁ যে বুজি নাপা সিহঁতৰো মানে এইটো আছে এটা চেঞ্চ, যে বুজি পায় আৰু কোনে মানে কি ভাবি আছে, সেইটো ভাবে আৰু সেইকাৰণে।
অহ, কিছুমান মানে চৰাই-চিৰিকতি মা কিছুমানে মানুহে পুহি যে থৰে মানে পিঞ্জিৰাত সেইবোৰ মানে বেয়া পাওঁ। চৰাই-চিৰিকতি মানে তোমাৰ উৰা জীৱ-জন্তু হয়। যিহেতু মানে খো-খো-খোলা আকাশত হয়টো উৰিকে খোৱা বস্তু ন' এনেই পিঞ্জিৰাত থ'লে মানে বেয়া পাওঁ মই।
অহ, হয় সেইটোতো হয়। বেয়াতো মইে পাওঁ উম।
মৰম দিয়া নিজে আহিব।
হয়, তোমাৰ এনেতো পুহিবই পুহিবৰ কাৰণে তোমাৰ যেনেকুৱাই কুকুৰ-মেকুৰীয়ে হওঁক মানে ভাল আৰু। পুহিব পাৰি আৰু। সেইটোৱে পুহিব পাৰিলে ভাল হয় কিন্তু। আৰু ভালো লাগে নিজৰ মানে কুকুৰ, মেকুৰ, কুকুৰটো বহুত মানে যেনেকুৱা তোমাৰ বাহিৰা কুকুৰ বিলাক যে থাকে যে কিবা কিবি। সেইবোৰ কুকুৰ বহুত ভাল থাকে আৰু তোমাৰ ভালকে সৰুৰ পৰা শিকালে আৰু শিকি শিকিও যায় সেনেকুৱা থাকে আৰু কুকুৰে পতককে শিকি যায় কিন্তু। তোমাৰ বহুত সৰুৰ পৰা কিবা শিকালে তুমি সে বহুত বুজি পায় মানুহক মানে বুজে আৰু কুকুৰে।
হয়, তুমি ঠিকেই ক'লা। কুকুৰে বহুত পতককে শিকি শিকিও যায়, বুজিও পায় সেইবোৰ মানে ভাল লাগে কুকুৰৰ। সেইবোৰ মানে, অ কথাবোৰ মানে বুজি পায় ভালকে মানে। ৰেচপঞ্চ দিয়ে কুকুৰ। বেলেগে ইমান নিদিয়ে।
আৰ্মিবিলাকে যে কুকুৰ পোহে যে তোমাৰ এ ডাঙৰ ডাঙৰ চোৰক ধৰিবলৈ, কিবা কৰিবলৈ, কিবা কো মানে ধৰি লৈ যে। উম ট্ৰেইনিং দিয়ে এনেকাত ট্ৰেইনিং দিয়ে ন সেই কুকুৰবোৰকো, বহুত ভালকে মানে ট্ৰেইনিং লয় না শিকি লয় আৰু সেনো কোৱা আছে আৰু ডাঙৰ ডাঙৰ। কি ডাঙৰ ডাঙৰ থাকে ন। তোমাৰ বুলডগ হয় নেকি এইটো কি ডগ বুলি কয়? কিবা, বুলডগ বুলি কয় নেকি!
অ ৰেডবুল অ
হয় অ, সেইটো তোমাৰ এ অ অ আৰ্মিৰ লগত থকাটো সেইটো বেলেগ হয়।
জাৰ্মান চাফাড বুলি কয়।
অ অ, অ অ, সেইটো। বহুতে থাকে আৰু চালাক থাকে ন সেইটো কুকুৰটো। সৰু পৰা ট্ৰেইনিং দিলে কিন্তু শিক শিকি যায় আৰু উম আৰু তোমাৰ মোক বেছিকে সৰুত থকা সৰু যে, সৰু জাতিৰ যে কুকুৰ যে থাকে, সেইটো বেছি ভাল লাগে।
হয় হয়।
উম, সৰু থাকে যে বগা কে থাকে তোমাৰ এ বেছিকে চুলি যে থাকে সেইটো ভাল লাগে। এল হ তোমাক কেনেকুৱা ভাল লাগে?
অ, তোমাৰ লোকেলেই ভাল লাগে।
অ, লোকেলো ভাল লাগে, লোকেল কুকুৰ বিলাক সৰু সৰু যে থাকে পোৱালী বোৰ বহুত ভাল লাগে মৰম লগা থাকে আৰু।
অ লোকেলে ভাল লাগে মই বাহিৰৰ কুকুৰ চিকে ৰেফাৰ কৰা চিকে মানে আমাৰ যি লোক কেল কুকুৰবোৰ। সেইবোৰ পুহাটো বেছি ভাল পাওঁ। সেইবোৰ মৰম দিকে, ধোৱাই বেছি ভাল পাওঁ। আমাৰ ঘৰত এনেকুৱা দুখন কুকুৰ আছে।
হয় নেকি
অ।
অ আচ্ছা, অ সেনেকুৱা ভাল লাগে তোমাৰ। ঘৰৰ কুকুৰবোৰো ভাল থাকে আৰু। বহুত বোজকাৰ থাকে যে সেইকাৰণে উম। দিয়া ঠিক আছে দিয়া হা, মই ৰাখো।
দিয়া ঠিক আছে দিয়া। তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া ধন্যবাদ।
খুব ভাল লাগিল দিয়া।